হেল্ল।
কি কৰি আছা?
মই এই কাম কৰি আছো ৰবা।
মই আজি তোমাৰ খানা বনাম ৰবা।
আজি খানা বনোৱা নেকি তুমি? বহুত কষ্ট কৰা দেই আপি - অ ছোৱালীজনী বহুত কষ্ট কৰা।
কি ক'বা আৰু কষ্ট কৰোঁ মানে খানা বনাই ভাল পাওঁ আৰু সেইকাৰণে বনাওঁ। তুমি যে সিদিনা কিবা এটা বনাইছিলা, কেনেকা বনাইছিলা নো?
কি বস্তু বা, কোনটোয কথা কৈছা?
এই কিবা এটা কেক বনাইছিলা যে তুমি বঢ়িয়াকে‌? ক্ৰীম কেক। মই যে খাইছিলোঁ, তুমি যে বনাইছিলা, মই যে ঘৰলৈও লৈ আহিলোঁ। তাৰে পিছত যে তুমি মোক ক'লা যে তুমি বনাইছা বিৰাট সোৱাদ হৈছে। সেই বস্তুটো কেনেকে বনাইছিলা?
এ মই ইমান সাধাৰণ ভাৱে বনাইছোঁ, অ', -অ', -অ', প্ৰেমিক্স পাউদাৰটো আনিলে। তেতিয়াহ'লে তুমি অ', কণী-চণী নিদিলেও হয়, সেইটোত মানে কণী নাথাকে। কিবা এটা থাকে আৰু কণী হি কণীৰো কাম কৰে। মই সেইটো দিও, সেইটোৱে ব্যৱহাৰ কৰোঁ মানে সেই মিক্সটো। সেইটো দি পেলাই। অ', চেনিও দিব নালাগে, সেয়া দিলা তাৰপিছত অলপমান ৰিফাইন তেল দিলা। আৰু অলপমান পানী দি পানী দিলা অকণমান আৰু দি পেলাই গোটেই খিনি মিহল কৰিব লাগিব। হেল্ল',। হেল্ল', শুনিছা নে?
বুজি-বুজি পাইছোঁ।
আহ', গোটেইখিনি মিহল কৰি পেলাই, ধুনীয়াকে আহ', এটা। বাচনত কেক, যোনটো বাচনত বনাম তুমি ভাবিছা, সেইটো বাচনতে অলপমান। চাৰিওফালে ৰিফাইন তেল সানি দি তাৰ ওপৰত পেপাৰ এখন পাৰি দি পেলাই। এ', সেই মিশ্ৰণটো দিলে মানে কুকাৰত বহাই দিলে হৈয়ে গ'ল আৰু কেকটো তোমাৰ। সাধাৰণকে, সাধাৰণ ভাৱে বনাব আৰু যদি বনাব ইচ্ছা যায় কেতিয়াবা।
ঠিক আছে।
উম', যদি ক্ৰিম-চ্ৰিম দিব ইচ্ছা কৰা আৰু মানে বাৰ্থডে কেক গিলা যেনেকুৱা কৈ। ক্ৰীম দিয়ে সেনেকে যদি পই চাহ ক্ৰীমতটো পেচ কৰিব লাগিব। অ', সেই সেইবিলাক আৰু য'ত ঘৰতে খাব হ'লে সেইবিলাক নিদিলেও হয়, হয়নে।
অহ',।
সেইকাৰণে আৰু, মই ঘৰতে খাব কাৰণে এনেকে বনাওঁ মাজে-মাজে। আৰু, অহ',।
তুমি ত কেকৰ অৰ্ডাৰও লোৱা, মোৰ কাৰণে মোৰ-মোৰ কাৰণে দুটা কেক বনাই দিবা নি নিকি, মোৰ মানে জন্মদিন আহিছে আৰু মই মানে দু দুটা কেক কাটিম, বনাই দিবা নেকি? মানে।
অ', কিয় নিদিম এই তুমি ক'লে হ'ল আৰু কোনদিনা হয় তোমাৰ জন্মদিনটো?
পৰহি-পৰহি, পৰহি লাগিব।
আহিলেচোন জন্মদিন তোমাৰ, সঁচাকেই নেকি?
অওও',।
অহ', তেতিয়া মই তালে কেকটো মোৰ ফালৰ পৰাই তোমাৰ তালৈ যাব আৰু।
মোক মানে কৈ আছোঁ ন মোক কেনেকুৱা কেক লাগে মোক মানে তোমাৰ। এই যে তোমাৰ অ', পুতলা থকা কেক আছে? বঢ়িয়াকৈ পুতলা থকা ফ্ৰক। ফ্ৰকটো যে ওলাই থাকে পিংক কালাৰৰ বা বগা ৰঙৰ।
বাৰ্বী কেক?
অ', তো মোক সেনেকুৱা ধৰণৰ পুতলা কেক এটা লাগে আৰু এখন মানে তোমাৰ গাড়ী থাকা কেক। সেইটো লাগে, দিবা নেকি কি বনাই?
সৰু ছোৱালী নেকি গাড়ী চা কেক লাগে যে তোমাক?
মোৰ মানে গাড়ী আৰু পুতুল আৰু মানে বিৰাট চক আৰু তাই ভাবিছিলো দুটাই কেক লও দুটাই কাটিম।
ও সৰু ছোৱালী সৰু ল'ৰা ছোৱালীহে গাড়ী কেক খেক কেক কাটে তুমি ধৰা বেলেগ কাটা, ধুনীয়া কেইটা মানে কি আৰু তোমাৰ ছ ছ
নহয় মোৰ মানে গাড়ীবোৰৰ বিৰাট চখ মানে গাড়ী - চাৰীৰ, ত মই সেনে ভাবিছো গাড়ীয়ে একে কেইটা কাটো আৰু এইফালে মই ধুনীয়া - ধুনীয়া তোমাৰ ফ্ৰকবোৰো পিন্ধি ভাল পাও। তে তোমাৰ আমিটো সেনেকুৱা এটা কেক কাটো আৰু কি? দুটাই আনো, বেলেগ ধৰণৰ দিয়াচোন কিন্তু মানে মোৰ বিৰাট ইচ্ছা আৰু এই দুটা কেক একেলগে কাটা, তুমি বনাই দিবা দিয়া একো নহয়।
অ অ, দিম বাৰু দে মোৰ কোনো কথা নাই দিব পাৰিম। কোনটো সময়ত লাগিব তোমাক? হেল্ল'? হেল্ল'? হেল্ল'? শুনিছা নে?
অ অ।
হেল্ল'?
অ শুনিছো।
এ মাত বোল নোহোৱা হৈ গ'ল যে?
তুমি মোক কিমান পইচা ল'বা কোৱা দামটো কোৱা এতিয়া কিমান ল'বা?
চি অ সেয়া আত আধা কেজি হলে সেই আৰু আধা কেজি হ'লে চাৰিশ টকা, এক কেজি হ'লে আঠশ টকা।
অ মোক মানে তিনি কেজ লাগে।
অ তিনি কেজি লাগিব, তিনি কেজি হ'লে তুমি এইখন কিমান লাগিব কোৱাচোন আঠশ?
আঠ চৌবিশৰক
অহ, চৌবিচশ টকা লাগিব।
কেক হয়তো তিনি কেজি দিবা আৰু যিটো তোমাৰ গাড়ীৰ কেক হয়টো পাঁচ কেজিৰ লাগে।
বাপৰে বাপু! ডাঙৰ কেক নিম কেনেকে?
মই তোমাক গাড়ী এখন পঠাই দিম দিয়া গাড়ীখনত লৈ আনিবা আনিবা।
অ হ'ব বাৰু, একো নহয় পাৰিম। লেয়াহে লাগিব নেকি? লেয়া লাগিব নেকি?
লেয়াৰ অ লেয়াৰ গাড়ীখনত দিবা, ফ্ৰকটোত নালাগে।
অ তাতেটো ভাল লাগিব নেকি?
এ নালাগে নালাগে, তোমাৰ এনেকে ভাল লাগিব, তুমি মানে শুন
হা হা?
অ, তুমি মানে মোৰ অ কি কয়? কি আৰু
কি বুজি পোৱা নাই?
ফো মোক মানে তুমি আ আমৰ ফ্লেভাৰটো দিবা নেকি?
আমাৰ ফ্লেভাৰটো অ পাৰি পাৰি।
ষ্ট্ৰবেৰী মানে ফ্ৰকতোত তুমি পিংক কালাৰ কৰি দিবা ষ্ট্ৰবেৰী আৰু যিটো গাড়ী খান আছে এইটো তুমি সেই ক'ত দিবা আমৰ আমতটোৰি দিবা হালধীয়া ৰঙৰ গাড়ী।
অ হ'ব আকো নহয় পাৰিম আৰু আৰু কোনটো সময়ত লাগিব ৰাতিপুৱা নে, গধূলি নে, দুপৰীয়া? কোনটো সময়ত লাগিব তোমাক! শুনছানে?
অ' অ' গম পাইছো তাকে!
কোনটো সময়ত লাগিব?
উম তুমি যেতিয়া বনোৱা হয় তুমি মোক ফোন কৰি দিবা মই মানে যাম আৰু তেতিয়া লৈ আনিম। বুজিছা নে? মই মানে তোমাৰ কেকটো হ'লে তুমি মোক জনাই দিবা মই তোমাৰ ইয়াত শুকবাৰে যাম ধুনীয়াকে লৈ আনিম হ'ব?
হ'ব দে তুমি যাই সময়তটো কোনটো টাইমত লাগিব এইটো কৈ দিবা।
মোক তোমাৰ আবেলিৰ যিহেতু মই কাটিম কেকটো তুমিও দুটামান বজাত দি দিবা' নে'কি?
অ হব দে।
তুমি অ তুমিও বাৰ্থডেত আহিব লাগিব মোৰ।
অ মানে তোম'তো মাতাই নাই ৰবা তুমি।
তুমি তুমি এটা কাম কৰা তুমি কেক গীটা লৈ আনা নহলে তুমি থাকি দিবা থাকি দিব বা তুমি বাৰ্থডেটকে থাকি দিবা ন?
অ নিম কেনেকুৱ অ কেক কেইটা ইমান ডাঙৰ ডাঙৰ কেক কেইটা।
তুমি কেকৰ মালিক তুমি জানিবা। তুমি হলা কেকৰ মালিকনী তুমি জানিবা আৰু কেনেকে আনা। নহয় জানো?
এ মানেই খিনি নৰকচোন
হেল্ল'
আৰু এতিয়া অ হেল্ল'
উম
কথাবিলাক বুজি বুজিএ আহি আহিআচে তোমাৰ।
হয় নেকি এতিয়া শুনিছা?
উম
মই ক'লো যে তুমি তুমি হ'লা কেকৰ এখন তুমি যে সামাজিক মাধ্যয়মত কেক কিতা নেবেচা তুমি হঠৰা তাৰে মালিকনী এতিয়া মালিকনীয়ে জানিব কেনেকে আনিবা' নহয় জানো?
অ সেইটো হয় আৰু নৰিঙা নিচিঙাকে।
অ আনিবা। মই মানে তোমাৰ কেকটো খাই মানে বিৰাট সোৱাদ পাওঁ মানে মানে যেতিয়াই যাওঁ সবকে কও আৰু যে ইজনী মানে বিৰাট ধুনীয়া কেক বনাই চবে তোমাৰ পৰাই এজন অৰ্ডাৰ লয় আৰু।
অ' অ' অ ভালে আৰু সেনেকুৱা আৰু আমাৰ ইয়াতো লয় বহুত লয় অৰ্ডাৰটো।
তুমি মানে কি ইমান হেৰি কৰা যে ইমান যে সোৱাদ হয় কোৱাচোন মোক
একোও নকৰোচোন অ যেনেকে বনাই এনেকেই বনাওঁ।
মানে খাব ইচ্ছা গৈ থাকে মানে তোমাৰ কেকটো কি আছে মানে, কি দিয়া ইমান? হেল্ল
হেল্ল
অ মই ক'লো যে তুমি কি দিয়া ইমান কে কত যে খালে খাব ইচ্ছা হৈ থাকে মোৰ হা
হেল্ল'
শুনা নাই নেকি মাতটো
হেল্ল'
শুনা নাই নেকি মোৰ মাততো
এ এতিয়া শুনিছো দিয়া কোৱা
মই তোমাক ক'লো যে তুমি মানে ইমান কেকত কি তুমি দিয়া যে ইমান সোৱাদ হয় খালে খাব ই গৈ থাকে
আৰু মানে এনেকে বনাও আৰু চিম্পুল কে
আৰু তুমি এই ষ্ট্ৰবেৰী কেকটো কেনেকে বনোৱা
ষ্ট্ৰবেৰীটো ষ্ট্ৰবেৰী ফ ফ্লেভাৰটো দি দিওঁ তাত মানে গোন্ধটো আহি যায় আৰু তেতিয়া
তুমি মানে আচল ষ্ট্ৰবেৰী নিদিয়া
আচল ষ্ট্ৰবেৰী কোনে দিব
ম‌ই ভাবিছো দিয়া নেকি মইতো আচল বুলি ভাবিয়ে খাব গম পাইছা নে
উ উম তুমি কেতিয়া লাগে টাইমটো মোক কৈ দিবা দেই মই তাৰে আগত নিব লাগিব ন মই নগ'লেও বেলেগ কোনোবা হাতৰ হলেও দি পঠাব লাগিব ন তুমকৈ কাটিবা যিহেতু গধূলি হ'ব আৰু চাৰিটা চাৰে চাৰিটা মান
অ হ'ব হৈ যাব
অ তাতচে বেছি হব পাৰে
উম উম মই অলপ ৰৈ দিম, আৰু লগৰ কেইজনো আহিব তুমিও আহিব এনেকে মিলি কেনে আমি খাাম আৰু মোৰ জন্মদিন
হেল্ল' এইবাবু কি কি কৰি আছা তুমি
বাকী এতিয়া জন্মদিনৰে প্ৰস্তুতি চলাই আছো কি কি খোৱাম সেইটো লিষ্টখন বনাই আছো
দেচোন কোৱা কি কি খোৱাবা
মই ভাবিছো তোমাৰ অ পনিৰটো থাকিব যিহেতু তুমি আছায়ে মাংস নোখোৱা ত তোমাৰ পোলাওটো থাকিব ৰুটিটো থাকিব আৰু তোমাৰ মাংসতটো থাকিব আৰু তোমাৰ মাংস এটা মানে এ সেই ভাজি মাংসত তই আৰু ললিপপ বুলি কয় চিকেন ললিপপ সেইটো থাকিব ইমানেই বেলেগ একো নাই
এ ভালে হৈছে বাৰু বেছি ক'বও নালাগে
উম উম আৰু কেকটো ত থাকিব দিয়াচোন
কেকটো খাব বেছি বেছি কেক কৰিব দিব পাৰিবা
অ অ কেকটা মই বেছিকে অৰ্ডাৰ দিছো মানে কি হয় মানুহবিলাকে কেক খাই ভাল পায় ন
আন যোৱা যায় ন আৰু অ ল'ৰা ছোৱালী আহিব ন মোক ভাল পোৱা অ দিয়া নাই দিম লৈ যাম মই ময়ে দিম দে ম দায়িত্বটো ময়ে ললো আৰু
ঠিক আছে।
মই ভালকে দিম দে আৰু।